অঁ শুনিছা নে?
উম শুনিছো। তুমি শুনিছা? অ কি কৰিছা?
এই ৰঙালাও এটা কাটিবলৈ লৈছো।
অ' অহ'।
হেৰি
উম্ মোৰ লৰাক অকমান পঢ়োৱাই ললো।
অ'।
নপঢ়ে, চাহ খোৱা হ'ল অঁ।
অ' এতিয়া শুলে নে কি লৰা?
এই নাই শুৱা এইমান সোনকালে শুব।
তাকে হে নো মাত বোল আজি শুনা নাই?
উ উম খুৰাক আছে আক'। উম খুৰাক থাকিলে একদম মেকুৰীটো। কালি যোৱা ৰাতি আহিছে।
অ'হ।
খুৰাক এই থাকিব দুদিনমান অঁ।
অ'।
এ মানে অৰুণাচলৰ ভিতৰত গোটেই পানী হৈছে।
অহ
আৰু মানে ভাড়া যতে ত'তে মাৰিব পৰা নাই গোটেই মানে চব চাইডে পানী হৈছে। আৰু এইবোৰ পাহাৰ এৰিয়া ন শিল-চিলবোৰ পৰি যায় যে সেইটো কাৰণে কেইদিনমান নাযায়
অ ভালে হ'ল। তোমালোকেও ভাল লাগিব মানুহজন থাকিলে। বাৰিষাতো কিবা এটা সহায়ও কৰিব পাৰিব উম।
কাইলৈ তাকে ভাত চাহৰ দায়িত্ব তাৰ সি বনাবও আৰু লৈ লৈ যাবহি পাৰিম।
তাকেহে লগতে এজনী থাকে নো ভাল আছিলে ৰৈ ৰোৱনী দুইটাই বন নাই মেলি খোৱালেহেঁতে
উম এতিয়া সেই বিষয়লৈ ভবালৈ যোৱাই নাই নহয়।
উম
কেতিয়া ভাব হয়গে আউ
উম। কাইলে হেৰি হ'বগে নেকি উম। অ আমাকো মাতিবা বিয়ালে।
অ হ'ব।
উম অ কাইলে হ'বগে ন আউ কেইটা আছে?
তাৰে চাৰিডোৱা আছে। এ চাৰিডোৱা মানে ব বহুত ডাঙৰ ডাঙৰ
এনেকুৱা বতৰত বৰষুণীয়া বতৰ হ'লে ভাল হ'ব।
উম এনেকুৱা বতৰ হৈ থাকিলে কথা নাই আমনি নেলাগে। এতিয়া ৰ'দ দিলেহে আউ ঢাল পোঙা দিওঁ আমাৰ হেৰি দিয়া কেইদিন গোটেই কেইদনে বাৰু বতৰ ভাল হ'ল।
উম উম।
এতিয়া এইকেইদিন ভালেই পথাৰত থকা বতৰে।
উম।
অকলো সাৱধী নাপালো বাৰু বতৰৰ কাৰণে।
আমাৰ পৰখিলে গুছ লবহে গুছ ৰোৱাই নাই নহয়।
অ হয় নেকি।
গুছ ল'মগেহে পৰখিলে বুধবাৰে
অ হ'ব এ একো নাই উম ঠিকে আছে মানুহবোৰকে ইমান বেছিকে ৰুৱাই নাই, চবে আৰম্ভ কৰিছেহে।
উম।
ৰুৱনী মাতিছে নেকি?
ৰুৱনী মাতিব লাগিব অ।
অ কেইজনী ঠিক কৰিলা?
তেনেকে তিনজনী হ'ল আৰু দুজনী আছে, এজনী ৱেটিঙৰ লিষ্ট তত আছে, উম।
ঠিকে আছে বাউ। উম উম
ৰঙালাও গুটি খাব লাগিব, ৰঙালাও গুটি উলিয়াই থৈছো।
অঁ অঁ ৰঙালাও গুটিটো তুমি শুকোৱাবা, শুকুৱাই পেলাই চাটনি বনাবাচোন বহুত ধুনীয়া লাগে।
তাকে সেই তুমি কোৱাটোকে আজি কৰি চাম বুলি ভাবিছোঁ, কাইলে মানে খাম বুলি ভাবি আছোঁ।
অঁ একদম ধুনীয়াকে ভাজিবা, অঁ ধুনীয়াকে ভাজিবা। ভাজোতে সেই উম আদা, নহৰু জলকীয়া এ আকৌ ভাজিবা, ভাজি একদম মিক্সিত মাৰিলেও মাৰিবা, পটাত পিচিলেও পিচিবা তোমাৰ কথা।
পটা চটা নাই নহয় অ আজিকালি। পটা হেৰালে নহয়, এতিয়া মিক্সিহে ওলালে আৰু।
মিক্সি ওলাল, উম।
সেইকাৰণে বেমাৰ বেছি হৈছে মানুহবোৰৰ।
উম, মোৰ দেই এই মোৰ সেই কেইদিনমান মাজতে ইমান কঁকালৰ বিষ, হাত চাত বিষ হৈ আছিল, মই পথাৰত নামি দিয়াত মোৰ আকৌ গাটো মোৰ ভালে লাগিছে।
অ এই আপ ডাউন হৈ থাকে যে গম পাইছা নাই? তলৰ পৰা ও পৰলে তলৰ পৰা ওপৰলে আপ ডাউন এটা হৈ থাকে নাই।
উম, কালি কৈছো বোলো মোৰ হেৰি ভালহে লাগিছে, হাতৰ বিষ চিষো নাই। আৰু কঁকালৰ বিষো নাই নহয়, ইমান কঁকাল চকাল বিষায়। আজি মানে সেই ফাৰ্ম চাফা কৰিলো কাৰণে মোৰ কঁ কালটো বিষাইছে।
অ অ
এনেই মোৰ বোকাত নামি দিওঁতে মোৰ গাটো ভালে লাগিছে।
হয়।
একো আমনি কৰা নাই। তাৰ মানে কি হ'ল খাবলৈ যদি ধুনীয়াকে সময়মতে পাই থাকো তেতিয়া হ'লে উম একো হেৰি নাই, ৰুই থাকিব পাৰোঁ মানে। কালি মানে কি হ'ল আমাৰ উম এ প্ৰথমতে ৰুটি, চাহ সেনেকে দিলে।
উম
কালি মানে সোনকালে গুচি গ'লো হওঁক বুলিয়ে, তাৰ পিছত গৈ পেলাই পা চাৰিটা মান চাৰে চাৰিটা বজাত গ'লোয়েই ঘৰৰ পৰা, গৈ উম চাহ মায়ে পিছত এবাৰ দিলেগে, খালো।
উম।
খাই পেলাই তাৰ পিছত আৰু চাৰে আঠটা মানত এনেকুৱা ভোক লাগিছে থাকিব পৰা নাই ভোকত।
উম
পিছত মায়ে তেনেকুৱাতে ৰুটি, চাহ সেনেকে বনাই লৈ গ'ল। তাৰপা ঘৰৰে ৰাতি মাংস আছিলে জোল অকণৰ সৈতে তেনেকে লৈ গ'ল। আকৌ ওচৰতে মোৰ লগতো আৰু মামীও গৈছিলে আমাৰ। তাৰ পিছত ৰুইছিলে আও উম আমি গোটেই খিনিয়ে মানে সেয়া খালো। খাই পেলাই আৰু ৰুটি, চাহ খাই, সেইখিনি সময়ত ধুনীয়াকে ৰুলো। তাৰ পিছত এজন আহিলে ভাত বনাবলে। ভাত বনাই মানে সি ফাৰ্মত লাগিলে, দেৰি হৈছে। ভাত দিয়াত ডেৰটা মান বাজি গ'ল। মই ভোকত থাকিব পৰা নাই নহয়, সেই চাৰে চাৰিটাতে আহিছ ছো। আহিলৈ ইমান পৰলৈকে ভাত নাই কেনেকে কওঁ মানে একদম কেলেং মেলেং লাগি কিবা হৈ গৈছোগে আৰু। যে এতিয়া ভাতকেইটা খাই লৈছো তেতিয়া শান্তি। মই মানে এঘাৰটা চাৰে এঘাৰটা মানত বাত চাৰে দশটা মানত ভাতটো পাই যোৱা হ'লে মো, সেইকন সময় বহত ধুনীয়াকে শুৱ পাৰিলো হয়। কালি বতৰটোও ভাল।
ভাল আছিলে অৱ বৰ ধুনীয়া বতৰ আছিলে। উম, উম।
তাৰ পিছত মই এই পিছত মই মাক কৈছো বোলো বা মই আজি বহুত সাংঘাতিক ভোক লাগিলে। তাৰ পাছত ওচৰতে জাজনীৰ ওচৰলৈও গ'লো তাইৰ মানে কি হ'ল, ল'ৰা যোৱা কালি জ্বৰ। উম, নটামান বজাত ওচৰলৈ গ'লো, মই বোলো মই ভাত কেইটামান দিয়াচোন বোলে সেই ভাত মই বনাবলৈ লৈছো হে তুমি চাহকনকে লৈ যোৱা। চাহকন বনাই দিলে চাহকনকে খালো মোৰ পিছত যোৱা হলে তাত টো খাব পাৰ বনালে কিন্তু সেই হ'ল। কালি এই আকৌ মানুহজনীক এৰি থৈ আহি পেলাই বেয়া পালো।
অৱ।
সিযে তেনেকে থাকেই পিছত তাই গালি পাৰিছে বোলে আহি পেলাই ভাতকেইটা খাই যাবহি পাৰে তাই। তেনেকে ভোকতেই আছে, আহা মই বোলো বাদ দিয়া।
ভোকত লাজ চাজ লাজ ভয় কৰিলে এইফালে দেহাই যাব।
উম, তাৰপৰা সেই এফালে ফাৰ্মত লাগি ভাত বনাই নিউ মানে বহুত দেৰি হৈ গ'লগে।
উম উম, অৱ, ফাৰ্ম চফা চাফা কৰি মেলি শুৱালে টো অকণমান সময়ো লাগে তাকো অকলে অকলে ভাতোও দায়িত্ব হৈছে।
ভাতো দায়িত্ব আগত তাত কোৰ মাৰি আহিলে।
কোৰ মাৰি আহিলে ৰাম।
কোৰ মাৰি আহোঁ কোৰ মাৰি আহোতে চাৰে দশটা মান বাজিছে।
উম।
আহিলো ফাৰ্মত তেত্ৰিশটা বাচনত দানা পানী দিয়া ধেমালি। পানী বাচন তেত্ৰিশটা দানা বাচন তেত্ৰিশটা।
কষ্ট হৈছে।
সৌ সোপা দি তাৰপৰা গা ধুই সি ভাতত লাগিছে। ভাতো একদম কি ধুনীয়াকে টিপ টপ বনাই আনিছে। মাটি দালি কঁঠাল গুটি তেনেকে দি বনালে বিলাহী চিলাহী দি। তাৰ পৰা ভেন্দি ভাজিলে ভাতকেৰেলা ভাজিছে ৰঙালাও আলু চয়াবিন মটৰ মটৰ দি পেলাই এখন ভাজি নিছে মতা মানুহ টো ইমান খিনি কৰি নিছে দেৰি হ'বই আও, অৱ। ইমান ধুনীয়াকে বনাই দিছে ভাতকেইটা একদম মজাকে খালো আৰু বহি পেলাই।
পথাত ভাত খাই বহুত ভাল লাগে, মইও খাই ভাল পাওঁ।
তাৰপিছত মই বোলো ন ইমান খিনি নো কেলে বনাই থাকিব লাগেনো ইমান কষ্ট নাজানি। কৈছে বেয়া পাইছো নহয় মামিও আছে।
অৱ।
আকৌ আচাৰ অকন লৈ গৈছে নেমু যেনিবা তাতে ললো, তাৰ পিছত জলকীয়া জলকীয়া নিমখ চব একদম লৈ গৈছে ধুনীয়াকে।
হওক দিয়া পাই, তেনেকে ভাত এসাঁজ তেনেকে খালেও ভাল লাগে। হয়নে লোকে বনাই দি। উম, তেওঁ মানুহজন আমাৰ মাংস বাদে বেলেগ বস্তু বনাব নোৱাৰিবই চাগে জীৱনত।
আম মজা বনাই দিছে। তাকে এতিয়া কাইলে ভাইটিকে দিম দায়িত্ব।
কি বনাই নিব পাৰিব। তাকেতো টেনচন নাই আও ঘৰত উম কালে খেতি উঠিব মানে।
উম
উম উম কাইলে চাগে সোনকালে যাবা নহয়।
উম
উম উম অ এতিয়া খাদ্য কি ভাত। ভাতৰ লগত।
ভাতৰ লগত এতিয়া জানো পাই সোধাই নাই কি আনিছে কি নাই আনা।
অহ অহ মানুহজন আছে।
আছে অহ এই ইফালে গৈছিলে আহিছেহে।
অহ'।
কিমান টকা।
আমাৰ সেই ৰঙালাও বনা, মই নবনাও বাৰু, মায়ে বনাব। মায়ে ক'লে কাটি দিয়াচোন, ৰঙালাওটো। তাৰ পিছত সেইকাৰণে কাটি আছো ৰঙালাউ, উম।
ৰঙলাও কিহৰ কুটি।
চৰাইবিন ৰঙালাও।
উম।
তাৰপিছত আকৌ আলু মটৰ। তিয়াই থোৱা নাছিলেই সেই কানে মটৰ আজি তিয়াইহে থয়। কাইলেহে মই বনাম মানে ধুনীয়াকে, এতিয়া মানে চিম্পুল এই মায়ে নোৱাৰে যে।
উম, উম।
সেইকাৰণে সেই মাক বৰ প্ৰেছাৰ নিদিওঁ আৰু যিটোকে বনাই দিয়ে, তাকে খাব লাগিব আও।
উম, উম।
সেইকাৰণেহে এ-এতিয়া কাইলেহে মই তেনেকে বনাম আও। আও। তেওঁ মানে যিমান হ'লেও মায়ে। এই কেইদিন বনাই-বনাই গাটো বেছি হেৰি হৈ আছে যে। এই কুকাৰটো দাঙিবলৈও অসুবিধা, পানী যাৰটো দাঙিবলৈও অসুবিধা মানে, মাযে। মানুহজানো মানে দিনতো তোমাৰ কোৰ-চোৰ মাৰি আহে, ভাতকেইটা বনাবলৈও এলাহ কৰে।
উম।
গেছত হ'লেও এলাহ কৰে মানে আজি আকৌ গোটেই এটোপোলা কঠিয়া তুলিয়ে আজৰি কৰিলে আৰু এজন দাদা ওচৰ দাদা এজন আহিছিলে।
অহ'।
তুলিলে, আজি কঠিয়া অলপ তুলিলে বাৰু।
অহ'।
ৰঞ্জিত কঠিয়া তুলিলে।
তই ক'ত পাবি উম এতিয়া কোম্পানীয়ে যিটো হেৰি চলাই তই তাকে এতিয়া লোকেলত কিনিলে দাম
তেওঁ আকৌ এফালে গ'ল, সময় নাই মানে মানুহজনৰ। ৰবলেই টাইম নাইকিয়া হৈছে, কাইলে আকৌ। ট্ৰেক্টৰৰ মাতিছো, ট্ৰেক্টৰ হাল হেৰি কৰিব, আকৌ কঠীয়া তোলা মানুহ-
অহ।
উম, তেনেকে হ।
পৰহি শিপা বন্ধা বিহু অকণ ওলাব।
অহ' পৰহি পৰা বিহু ওলাব।
টাকুৰি ঘূৰা দি ঘূৰিব লাগিব নহয়, এই চাহ, এই ভাত।
এই ভাত, এই চাহ।
আৰু তোৰ ৰোৱনী সৰহ হ'লোতো লাগিবই।
লাগিবই অ'।
আৰু এজন মানুহ
বৰ দিগদাৰ হ'ব, এইপিনে ছোৱালী আছেই আমনি।
অ' আকৌ ছোৱালী আছেই।
পৰহিলে আমাৰ মা ঘৰৰ নামঘৰত হেৰি আছিলে, অংকীয়া নাথৰ ভাওনা। এখন কি বুলি কয়, পাহৰি থাকিলো নহয়।
ভোজন ভাওনা আছিলে।
অহ'।
গৰখীয়া সভা মাহত তাত, পৰহিলে। তাৰপিছত এতিয়া এইয়াহে, পৰহিলে বোকা দিব অ' গ'ল আৰু।
উম।
ভাবি আছিলো, ইয়াতে যাম বুলি বৰ-সবাহত যাব নোৱাৰিলো।
উম
বসবাহ অসুবিধা হ'লো ইয়াতে যাম বুলি মনতে ভাবি আছিলো উম এতিয়া আকৌ এইপিনে ৰোৱনী আহিব তোমাৰ ভাতে পানীয়ে একেবাৰে নহব আৰু
উম এই চাহ দিয়াগে এই ভাতে আৰু চাহৰ লগতো কিবা কিবি ভালকে দিব লগীয়া হয়। হয় পিঠা চিঠাই বা ৰুটি চুটি ৰাতিপুৱা মানুহ খিনি যাব
যাব তোমাৰ নোখোৱাকে যাব আৰু যিমান হ'লেও পথাৰত বেয়া লাগে নহয়
ঘৰটো ন আৰু কাম নহয় গম পোৱা নাই মোক কালি মই নিজৰ লগতে নিজে গম পাইছোঁ। তুমি যদি পেটটো পুৰ হৈ থাকে কামতটো কৰি এলাহ নালাগে। নহলে সেই ভোকটোৱে আমনি কৰি থাকে যে সেইটো নিচাই নালাগে।
মোৰ টৌ ভয়ে লাগি আছে।